অ' কি খবৰ তোমাৰ? কি কৰিছা?
আছো তোমাৰ কি খবৰ?
সেইয়া আছো আৰু। ভালে আছো ৰবা আচ্ছা তোমাক মই এটা ভালে আছো। ৰবা আতছা তোমাক মই এটা কথা সুধিবলৈহে ফোন কৰিলো তুমি তুমি আপৰাচামৰ নহয় জানো হয় এই তোমালোকৰ বিয়া বিলাক। মানে অসমীয়া তোমালোকৰ বিয়া বিলাক কেনেকে হয় মানে। বিয়াৰ নিয়ম খিনি অকমান জানিব লাগিছিল মোৰ মানে। অডিঅ'টো বুজি পোৱা নাই
মোৰ বাৰু বৰ এটা মানে ইমান হেৰি নাই মানে নিজৰ ফালৰ পৰা অভিজ্ঞতা নাই বিয়াক লৈ নিজে ধৰক বিয়া খাবলৈ গৈ। যিখিনি দেখিছোঁ মানে বা ঘৰত বিয়া হৈছে সেইখিনিৰ পৰা। জানো আৰু সেইখিনি।
উম হু
উম আছে আছে জোৰোণটোো চবৰে আছে উ কিছুমানে একেদিনা কিছুমানে জোৰোণ বুলি ক'লে আগদিনাখনি বিয়া পাতে আগদিনা ৰ জোৰোণ ৰাখে বা। কিছুমানে। ওচৰত হ'লে মানে একেদিনাই ৰাখে কিছুমানে।
উম হম হম আচ্ছা আচ্ছা আচ্ছা আচ্ছা আচ্ছা।
নিজৰ সামৰ্থ্য অনুযায়ী মানে। দিয়ে। বস্তুবিলাক যেনেকৈ প্ৰতিটো বস্তুৱে দিয়ে আৰু। কইনা হওক বা দৰাক হওক কইনা দৰাক। যিখিনি লাগে দৰা সাজ।
উম মানে তুমি প্ৰথমতে ৰবা মই তোমাক মোৰ মানে সেয়া হেৰিৰ বিয়া মানে। মোৰ দেউৰৰ বিয়া সেইটো কাৰণে এতিয়া আমি যেতিয়া দৰা ঘৰি। কইনা কেনে তুমি কি তুমি কিমান খিনি জানা মোক জাষ্ট মই লিষ্ট। খন বনাই ল'ম আৰু তেতিয়া কইনা কাপ দিব লাগে ন।
কইনাক মানে দিয়া কাপোৰযোৰ মানে বিজোৰ হব লাগে বুলি কয় একে সমান কে নিদ দিয়ে বুলি জানো আৰু মানে। ধৰা মানে নিজৰ কেপাচিতি আনুজাৰি। কোনোবাই ধৰক পাঁচযোৰ দিয়ে কোনোবাই মানে সাতযোৰ দিয়ে। কোনোবাই নযোৰ দিয়ে সেনেকে আৰু মানে বিজোৰকে দিয়ে। ঘাৰযোৰ সেনেকেও দিব পাৰি আৰু। যিমান মন যায় সিমান দিব। পৰে আৰু নিজৰ। নিজৰ মতে কিন্তু মানে সংখ্যাটো মানে। হেৰি মিলিব নালাগে আৰু। হ'ব নালাগে বিজু বিজুুৰীয়া হ'ব লাগে আৰু সেনেকে।
আচছা আচ্ছা আচ্ছা আৰু বাকী অহ সোণ সোণৰ অলপমান কিবা অলংকাৰ কাৰ।
অহ মানে তাতে আৰু গোটেই পাটৰ মুগাৰ চব থাকে আৰু পাট মুগা এনেকৈ থাকে আৰু যি মন কৰে আৰু তাতে তাতে নোৱনি কাপোৰ এযোৰো থাকে।
উম হম হম। উম। আৰু বাকী অসম গহনা ধৰা সেয়া দিলো আমাৰ যিখিনি গল সোণৰ যিখিনি দিলো সেইখিনি থাকিলে আৰু অসমীয়া গহণাৰ দিব লাগিব।
অহ অসমীয়া গহনাত দিয়ে। অসমীয়া গহনা দিব পাৰি মানে যি দিওঁ বুলি ভাবি দিব পাৰে আৰু গোটেইখিনি দিব পাৰে।
অহ অহ আৰু এই ৰবা
জোনবিৰি ঢোলবিৰি আজিকালি আৰু বহুত বহুত হল ন মাছতো দৰা ঘৰৰ পৰা কইনা ঘৰলে যে দৰা ঘৰত অহ দৰা ঘৰত দৰাই লৈ যায় মানে জোৰোণত দৰা ঘৰৰ মানুহ যোনখিনি যাব আৰু জোৰোণত দিবলে।
উম হম
অঁ সেইটো মানে লৈ যায় আৰু
আচ্ছা আচ্ছা আৰু সেই তামোল তামোলৰ থোক আৰু অ
মাছ কেচা তামোলৰ মানে শৰাই শৰাইৰ সামগ্ৰীখিনি লৈ যায় আৰু সেনেকৈ ধৰক মছলা পাণ মছলা আদি কৰি সেনেকৈ আৰু শৰাই এখন সু সুন্দৰকৈ কলপাত চলপাত সেইি গটেইখিনি লৈ যায় আৰু ত'লে ওপৰে যিহেতু শৰাইখন পেলে দিব লাগে আমাৰ অসমীয়া সংস্কৃতিৰ যিটো হেৰি আৰু তেনেকৈ পেলাই দিয়ে।
আচ্ছা আচ্ছা আচ্ছা
দৰাই যেনেকে নি গোটেইখিনি সামগ্ৰী কইনাৰ কাৰণে লৈ যায়। মানে গোটেই। খিনি আৰু মানে মুখৰ। হেৰি কৰাৰ পৰা ধৰি আৰু। মুখত লগোৱাৰ। পৰা আদি কৰি চুলি। তেল লগোৱাৰ তেলৰ পৰা আদি কৰি, আজিকালি ধৰক পাউদাৰ লিপষ্টিক এনেকৈ আৰু কাজল গোটেই। খিনি আৰু। আইনাখনো লৈ যায়। ফণী আইনা গোটেইখিনি।
অ অ অ অ আৰু আৰু কিবা সেই দৈ টেকেলিও নিব
অ নিয়ে নিয়ে। গোটেই গোটেই খোৱা বস্তু লৈ যায় আৰু মানে জলপান। দৈ গুৰ সেনেকৈ গোটেইখিনি লৈ যায় আৰু। মানে আৰু পিঠা পনাও অঁ গুৰো নিয়ে দৈত। এই যিহেতু টেঙা বস্তু। তাৰ লগতে মিঠাটোও লৈ যাব লাগিব মিঠা। বা আৰু ঘৰৰ ঘৰৰ ঘৰত বনোৱা সামগ্ৰী লৈ যায়, এনেকে পিঠা। দেগৰী খিনিও লৈ যায়। গোটেইখিনি নিয়াৰ হেৰি আছে। আছে আৰু পৰম্পৰাটো আছে আৰু।
অ অ অ অ। অ আচ্ছা আচ্ছা আচ্ছা। আৰু এই পিঠা পনা যিখন এই ক'ত সজাই জানা নেকি? আমাৰ ইয়াতে
আজিকালি দোকান বিলাকত সজায় মিঠাইৰ দোকান বিলাকত অ পিঠা মিঠাইটো। আজিকালি দিয়েই ধৰক পিঠা পনা দিলে বেছি ভাল লাগে আৰু অসমীয়া যিহেতু আমাৰ সংস্কৃতিৰ লগত জড়িত। বস্তু হয়। অসমীয়া পিঠা পনা বিভিন্ন ধৰণৰ। পিঠা আছেতো।
উম হম হম।
পিঠা বিলাক দিলে বেছি
ভাল লাগে আৰু অ'
দিলেও মানে অলপ হেৰি হৈ যায় আৰু
আহ অ' অ' আহ আহ আহ আহ আহ
দোকানবিলাকত আজিকালি
আচ্ছা, আচ্ছাা অ' মিঠাই দোকান বিলাকতে দিয়ে ন এনেকে আৰু হেৰি এইটো কি আছিলে আৰু আৰু আৰু আৰু
তোমাৰ যিহেতু এতিয়া দেউৰাৰ বিয়া বুলি ক'লা এতিয়া বজাৰ সোমাৰ হৈছে নে?
বজাৰ সমাৰ এই কৰি আছোঁ আৰু অলপ চলপকে কাপোৰটো কৰিলোঁ। মানে গোটেইখিনি হোৱা নাই, তথাপিতো আৰু মান ধৰা মান ধৰাৰো এইবিলাক আছে ন'।
অ' মান ধৰা পৰম্পৰা আছে।
অ'। সেইটো তোমালোকৰ ইফালে কেতিয়া ধৰে মানে বিয়াৰ পিছত নে জোৰোণত নে কেতিয়া।
তো সদায় জোৰোণ দিনে দৰা ঘৰৰ মানুহ যেতিয়া জোৰোণ দিবলৈ যায়। সেইখিনি মানুহখিনিক। তো লগে লগেই ধৰে আৰু জোৰণ যিমানখিনি মানুহ যায়।
উম'।
দৰা ঘৰীয়া মানুহ আৰু উম জোৰণ দিবলৈ যোনখিনি মানুহ যায় গোটেইখিনি মানুহক তেতিয়া লগে লগে ধৰে। জোৰণৰ মানুহখিনিক লগে লগে ধৰে। জোৰনত যোৱা মানুহ কিন্তু লগে-লগে ধৰে আৰু
উম।
তাতে আৰু গোটেই জোৰোণৰ, কইনাক যিখিনি নিয়ম কৰিব লাগে। নিয়ম-চিয়ম কৰি হোৱাৰ পিছত
উম।
তাৰপিছতে আৰু খোৱা, খোৱা-বোৱা কৰি উঠি তাৰ মানখিনি ধৰি লয় আৰু গোটেইখিনি। তাতে ধৰে, বাকী আৰু যিখিনি থাকি যায়, দৰাঘৰীয়া মানুহ সেইখিনি পিছত ধৰে। আহি পেলাই সেই বিয়াত বিয়া যেতিয়া হয়, আমাৰ ধৰা
উম।
এতিয়া ৰাতি মানে ধৰা, এ কইনাই নধৰিলেও মানে কইনাঘৰীয়া মানুহে ধৰি দিয়ে আৰু দৰা ঘৰৰ মানুক। এনেকে ৰাতিয়ে ধৰে। কিন্তু, আজিকালি অলপ সলনি হৈছে, পিছত কইনাই, বিয়াত যিহেতু বহুতখিনি কাম থাক, থাকে দেৰি হয়। ত', সেইটো কাৰণে আৰু আজিকা, পিছত দৰা-কইনাই মিলি একেলগে ধৰা হৈছেগে, এতিয়া আৰু,
অ', -অ', - অ', আমাৰো এইটোয়ে কৰিছে, মানে আমাৰতো আৰু এই, জোৰোনৰ দিনা খি-খনে, মানে কি হ'ব আমাৰ দুটা ষ্টাইলতে বিয়া হ'ব মানে, দুটা ষ্টাইল মানে এটা সেই অ, শংকৰী ষ্টাইলত অ', নাই, অহ, '- অহ, ' আমা-মা অ', আমাৰ দুটাই হেৰি বেলেগ-বেলেগ এটা বামুণিয়া, এটা শংক, হয়, শংকৰীয়া যে। এই প্ৰথমতে শংকৰীয়াতো হ'ব, অ, ' তাৰ পিছত অ, 'হোম পুৰিটো হ'ব, ত', সিদিনাখনতো দেৰি হৈ যাব। বিয়াৰ দিনাখন, সেইটো কাৰণে মানে, জোৰোণৰ দিনাখনে সেয়া কৰিব আৰু মান ধৰা, ত ', আৰু সিদিনাখন, এতিয়া অ', জোৰোণৰ, সিদিনা আমাৰ মানুহ বহুত যাব যে, সেইকাৰণে তেওঁলোকৰো দিগদাৰি হৈ যাব ন', মানে একেলগে নাই-নাই-নাই-নাই, নাই। বিয়া পিছত, বিয়া নেক্সট দিনা। যে, সেইকাৰণে জোৰোণৰ দিনাই মানে, আমাৰতো জোৰণত মানুহ বহুত যাব যে, ইমান সোপা মানুহক মান ধৰিবলৈও দিগদাৰ হৈ য, যে ন', কইনা ঘৰৰ, সেইটো কাৰণে আমি দৰা- ঘৰৰ, মান ধৰাতো সিদিনাখন ৰাখা নাই আৰু। প্ৰথমতে, কইনা ঘৰকে বে, মান ধৰা খিনি দৰা ঘৰে কৰি লব অহ', সেইটোয়ে- সেইটোয়ে পিছত কইনা যেতিয়া আহিব, হয় তেতিয়াই আৰু বাকী আমাৰ হেৰিখিনি ধৰিব আৰু। মান ধৰা খিনি সেইটোৱে। অ ', আমাৰ চব অলপমান বেলেগ- বেলেগ হৈছে, হেৰিও উল্টা জোৰোণটো আৰু মানে আহিবলৈ তেওঁলোক দূৰত থাকে যে, এইটো কাৰণে মানে আহাটো দিগদাৰি সেইকাৰণে আমাৰ দৰা আমাৰ লগতে যাব যাই পেলাই সেন্দুৰ আৰু আঙুঠি, টো দৰাই পিন্ধাব আৰু। তাৰপিছত আকৌ দৰাক, উল্টা জোৰোণটো তাতেই দিব আৰু। সেইয়াই আৰু। আহ আজিকালি আৰু সময়ৰ লগে লগে চব পৰিৱৰ্তন।
আগত দৰাৰ মাকে পিন্ধাইছিলে আগতে। সেন্দুৰ দিয়াৰ পৰা আগতে সেন্দুৰ দিয়াৰ পৰা আদি কৰি। গোটেইখিনি দাৰা মূৰত তেল দিয়া মূ সেন্দুৰ দিয়া।
উম মাকে কৰিছিলে অ। তাকে। এইবিলাক সময়ৰ লগে। সেইটো অ অ আজিকালিটো দৰা কইনাক যেনেকে জোৰোণ দিয়ে দৰাক্। কো দেখোন পুৰা সেনেকেই জোৰোণ দিয়ে।
অ উভটা জোৰণ দিবলৈ আহে কিছুমানে, কিছু আগতে এনেকে দি পঠিয়াইছিলে দৰাঘৰীয়া মানুহ যিমান খিনি যায় দৰা তাতে লগত। গট গোটেইখিনি সামগ্ৰী দিবলগীয়া স্তুখিনি গোটেইখিনি গোটাই পেলাই তেটিয়া দৰা ঘৰৰ মানুহগৰাকে দি পঠিয়াইছে। ছিলে কিন্তু আজিকালি আকৌ। কইনা ঘৰীয়া ঘৰৰ পৰা দিব। হেলল' আহা দেখ।
আহে অ অ আমাৰো আহা কথা আছিলে। কিন্তু আৰু হেৰিটো নহব আৰু এতিয়া। আহাটো নহব আৰু দূৰ কাৰণে সেইকাৰণে লগতে দি দিব আৰু। সেইটোৱে আৰু বাকী আৰু বিয়া বিয়াত আহিব লাগিব কিন্তু বিয়া, জোৰোণ চবতে থাকিব লাগিব অ হ হ--হে হে চিঠি চপোৱাই নাই ৰ'বা, চিঠি চপাম আছে টাইম আছে যে, সেইকাৰণে। খালী এতিয়াতে নিমন্ত্ৰণটো দি থৈ দিছোঁ আৰু। অহ অ পিছত লৈকে স পৰিয়ালে আহিব লাগিব আৰু তোমালোক। সেইটোই এখন আমি ইমান মই ইমান নীতি-নিয়ম আৰু আমাৰ- -
নীতি নিয়মবিলাক কি আৰু যিবোৰ ঘৰৰ বয়োজ্যেষ্ঠসকল থাকে ন মানে হৈ হৈ যায় সেনেকৈ দেখাই দিয়ে এইটো কৰিব লাগে সেইটো কৰিব লাগে কৈ থাকে ন
হ'লেও আৰু লগৰ খিনি থাকিলে ভাল লাগে দিয়াচোন আৰু সেইটোৱে তাকে দিয়া বহুত কথা পাতিলোঁ আজি ভাল লাগিলে, বহুত নলেজ পালোঁ। অ দিয়া দিয়া, ঠিক আছে দিয়া। অ দিয়া, ঠিক আছে দিয়া পিছত কথা পাতিম আৰু বাই উম